হেল্ল' নমস্কাৰ।
হয় মোৰ মাতো শুনিছে নে?
শুনিছো শুনিছো।
হয়।
অ। আপুনি কোন কব ব্যস্ত হৈ আছে নি?
নাই নাই ব্যস্ত নাই মই এনেই অকমান ওলাই আহিছিলো অ ক'ব পাৰে। হয় হয় ব্যস্ত নাই মই।
আপোনাৰ খবৰ? খবৰ ভালে?
হয় ভালে হয় ভালে আপোনাৰ ভালনে?
ভাল ভাল ভাল আপোনাৰ মাহঁতৰ ভালনে?
অ হয় ভালেই।
উম আপুনি উম আমি এতিয়া। থৈ এটাৰ ওপৰত কথা পাতিম বুলি ভাবিছিলোঁ। বিষয়টো হৈছে বানপানী বানপানী। কেনেদৰে উপকাৰ কৰে আৰু কেনেদৰে অপকাৰিতা কৰে সেনেকে। সেই কৰে সেই বিষয়ে পাতিম বুলি ভাবছো। উপকাৰ আৰু অপকাৰ কৰে বানপানীয়ে।
হয় মানে। কি হয় বানপানী আপুনি ৱাৰ উপকাৰ বিষয়ে মানে নিব বিচাৰে ন। মানে বানপানী অপকাৰ উপকাৰ বহুত ধৰণৰ আছে তাৰে ভিতৰত অপ। অপকাৰ খিনি মানে কি বান। বানপানীয়ে মানে বানপানী যেতিয়া আমাৰ হয় হোৱাৰ বলত মানে আমাৰ যেতিয়া বৰষুণ।
হয়। হয়। হয়।
আৰু যিসমূহ নৈ আছে সেই নৈ নৈ সমূহ। পানী প।
সৰি।
সেই পানীটো পৰি পৰাৰ ফলত মানে আমাৰ নৈসমূহ।
হয়। হয় হয়।
হক তো মে বানপানী হলে কেনেকুৱা হয় আৰু সেনে ফুটুকাৰে গোটেই মানে যি গছ। গছন যেনে এ উঘালি আনেে।
হয় হয়।
মানে খাল ব্ধ ম ন তেনে। ক্ষতি কৰাৰ মানে কি হয় আমাৰ ঘৰ সমূহ নে এনে ভাঙি পেলাই বানপানীয়ে। হয় শুনছে নে?
হয়।
হয় বানপানীয়ে আমাৰ ঘৰ দোৱা সমূহো মানে উটুৱাই নিয়ে। আৰু আমাৰ ঘৰ দুৱাৰ সমূহ মানে কি হয় কেঁঠা সমূহতো উটুৱাই নিয়ে নিয়েই কিছুমান মানে। আমাৰ এতিয়া ব ধনী চনী ধনী মানুহ বিলাকে মানে কি একদম। অ বহুত ধুনীয়াকে মানে ঘৰ চবোৰ যে বনাই দুমহলীয়া তিনিমহলীয়া। সেই ঘৰসমূহো মানে একদম ভা ভাঙি নিয়ে বান। বানপানী শেহতো মানে হৈছে বানপানী মানে আহ। ম নিষ্ঠা কৰে।
হয় বানপানী এ বানপানীয়ে আকৌ আমাৰ যিখনল খেতিয়ক আছে সেই। খেতিয়কৰ খিনিৰ কাৰণে বহুত। উপকাৰ কৰে উপকাৰ সাধন কৰে এটা কাৰণে উপকাৰ সাধন কৰে যে খেতি বাতি। সকলোতে আহিব আমাৰ পলস পৰেহি মাটিডৰাত সেই পলস। ফলত আমাৰ খেতি। খেতিডৰা বহুতো উন্নত হয় কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে আঠ বছ। বছৰ মানেই হ'ব হ'ল চাগে আমাৰ ইয়াত এই আঠ বছৰে আমাৰ ইয়াত পানী ন কোনো ধৰণৰ বৰষুণৰ পানী নাই সেই বৰষুণৰ পানী নাইকিয়া। ফলত আমাৰ ইয়াত কি হৈছে খেতি বাতি ভালদৰে হোৱা নাই আপুনি যে কৈছে খেতি-বাতি হোৱা নাই। হয় নে হয় নে আপোনালোকৰ ফালে খেতি হৈছে নেকি? অ।
ফালে খেতিতো হয় কিন্তু মানে কি বানপানী আহিলে। মানে অ বানপানী ভাল বনো আছে মানে কি হয় বানপানী আহিলে। মানে যিসমূহ আমাৰ এতিয়া খেতি কৰিলো আমি তাত কিছুমান মানে। অপদ্ৰব্য মানে পৰি যায় মানে খেতি কৰোতে সেই তাত থকা মানে যিসমূহ মানে প্লাষ্টিক-চাষ্টিক এনেধৰণৰ মানে কিবাকিবি এইসমূহ মানে। তাৰ পৰা আঁতৰাই নিয়ে আৰু মানে আমাৰ খেতি কৰিবলৈ মানে সুবিধা হৈ যায় আৰু বানপানী মানে যিটো পলহটো মানে।
হয় হয় আপুনি আপুনি যে কলে এতিয়া বানপানীয়ে হে কৰে কিন্তু এটা কথা বানপানীয়ে আমাৰ নদী যি। সকল যিখিনি মেটেকা থাকে সেই মেটেকাখিনি আমাৰ বানপানীয়ে আমাৰ খেতি খেতিপথাৰৰ পৰা লাই। দিয়ে আৰু লগতে বানপানী গছ-গছনি উঘালি নি উঘালি লৈ যায় উঘালি লোৱাৰ। নিয়াৰ লগতে উঘালি নিয়াৰ লগতে আ। আমাৰ যিখিনি গৰু ছাগলী আছে গৰু ছাগলী খিনি মৃত্যু মুখত পৰে। পৰা দেখা যায় সেই মৃত্যু। মৃত্যু মুখত পৰা পৰে আৰু লগতে সেই সেই মৃত্যু মুুখত পৰে কিন্তু মৃত্যু মুুখত পৰিলে পৰি বস্তুটো গৈ এটা জেগাত। সেই বস্তু সেই জেগাটোলৈ কমেও দুই তিনি মাহ মান। জেগাটোলৈ যাব নোৱাৰি কাৰণ। সেই জেগাটোৰ পৰা এটা দুৰ্গন্ধ ওলাই থাকে সেই দুৰ্গন্ধটো আমাৰ মানুহে সহ্য কৰিব নোৱাৰে।
মানে আপুনি যে এতিয়া কলে মানে। মানুহ মৰে আহ বা কিবাকিবি মৰে বস্তু অ মানে গৰু। ছাগলী মোৰে গোন্ধটো নাই। অ এইটো আপুনি ঠিক কথাই কৈছে মানে কিয় বানপানী আহিলে মানে। আমাৰ গৰু ছাগলীসমূহ মানে যাবলৈও ঠাই নাথাকে। এ আছে কিছুমান মানে ওখ শিবিৰ যত তত মানে আমি আশ্ৰয় লব পাৰো। কিন্তু সেই ওখ ঠাইখনৰে মানে যাবলৈ মানে পানী যেতিয়া আহে যেতিয়া তৎক্ষণাত আহি যায় মানে আমি সময়ে নেপাওঁ। মানে তেনেকে যাবলৈ আৰু মানে কি হয় মানে এ হয় গৰু ছাগলীবিলাক মানে এনেকে উটুৱাই নিয়ে। যিহেতু গৰু ছাগলীসমূহ আমাৰ গোহালিত থাকে। আমি মানে আমি নিজৰ চিন্তা কৰিবলে নহয়। মানে আমি জীৱ-জন্তু চিন্তা কৰিবলৈ মানে বাদেই দিওঁগে আৰু মানে আমি নিজ মানে আমাৰ নি নিজৰে মানে ভয় লাগি যায় আৰু যেনেকুৱা ধৰণে বানপানীতো আহে। কেতিয়াবাটো আমাৰ একদম টিঙৰ ওপৰতো বানপানী উঠি যায়। হয়?
হয় আৰু প্ৰত মই এটাই ভাবো যে প্ৰত্যেকৰ ঘৰত এজোপা এজোপাকৈ হ'লেও ভীমকলৰ গছ থাকিব লাগে। ভীমকলৰ গছজোপা থাকিলে পতাপত ভীম ভীমকল তিনি, চাৰি চাৰিজোপা কাটি ভীমকলৰ এখন ভোৰ বনায়। সেই ভুৰখনৰ ওপৰতে আমাৰ গৰু ছাগলীবোৰ তুলি থ'ব পাৰি। আৰু সেই যিখিনি বোলে গম পাব ন বানপানী আহিছে সেই ঘাঁহৰ ঘাঁহ যোগাৰ কৰি থব লাগে। খেৰ খুৰ আ খেৰ আনি ক'বাৰ পৰা যোগাৰ কৰি থব লাগে কিন্তু আমাৰ মানুহে কি এইবোৰ নকৰে। সেইবোৰ নকৰা ফলত এ গৰু যি হব হ'ব। গৰু গাই এৰি দিলো এৰি দিয়াৰ পিছত গল। ক'বাত এহ ক'বাত ৰখিলে ৰখিব নৰখিলে নাই। গৈ গৰু গাই মৰি থাকিব। কিন্তু আমাৰ মানুহে সেইটো, সেইটো ক কৰিব নালাগে আৰু লগতে আমাৰ এই যিখিনি গছ গছনি আহে উটি আহে, সেই গছ কিমান মান সেনেকুৱা মানুহ আছে কিছুমান ধৰিবলৈ যায় ধৰি ফুৰিবলৈ যোৱাৰ ফলতে এই যিটো এ সোতত পকনীয়া পৰে। সেই পকনীয়াৰ ফলতো আমাৰ মানুহৰ মৃত্যু হ'ব পাৰে। কিন্তু আপুনি কৈছে সেই খু গছ গছনি আহে। গছ গছনি আ আহে কিন্তু এই গছ গছনি যি জেগাত ৰখিব, সেই জেগাতোটো বহুত অনিচ ট কৰি পেলায়, হয়নে?
হয়, হয়।
সেইটোৱে কথা উম
হয়। এই অহা দেখেই। কিমান ভয়াবহতা আপুনি মানে মানে সিহতি ভাবে যে এই গছ গছনিসমূহ ধৰি থোৱা আমি মানে পিছত এ ৰ ৰখাই মেলি সেই
কিন্তু আ এই ধৰিব ধৰিবলৈ চালে নহ'ব। ধৰিবলৈ চোৱাৰ আগতে নিজৰ কথাটো ভাবি চাব লাগে। মই ধৰিবলে গ'লো কিন্তু গছজোপাত বাত এম আপুনি কাম কৰিও কিনি গছ গছজোপা খাম কাম কণ লগাব পাৰিব কিন্তু সেই গছজোপা যদি আপুনি ফ্ৰীতে কৰিবলৈ যায় ফ্ৰীতে যদি ধৰিবলে যাওঁ ত আপোনাৰ মৃত্যুমুখত পৰে আপোনাৰ কি হ'ব? কি অৱস্থা হ'ব তেতিয়াহ'লে?
মানে কিছুমান আছে তেনেকুৱা মানু আহ মানে সেই মানুহ ন খাল পা মানে মানুহ হব সেই মানসিকতাটো আমাৰ সমাজৰ কাৰনে কি আঁতৰাব লাগিব আউ মানে। এ যিহেতু আমাৰ বানপানী মানে আহিছো বুলি আমি বানপানীয়ে নিজে মানে এ কৈ নিদিয়ে আৰু বানপানীয়ে আমুকক নিম আমুকং নিম তেনেকে বুলি কৈ নিদিয়ে যিহেতু। বানপানী মানে আহিলে কাৰো কাৰণে মানে বানপানী সমান নহয়, চবৰ কাৰনে মানে সমানেই। এ বানপানীয়ে যিহেতু মানে মানে এ টুম আপোনাকো মানে অনিষ্ট কৰিব পাৰে, মোকো অনিষ্ট
হে সেই বুলি সেই বুলি সেই বুলি সেই বুলি আমাৰ মানুহে সজাগতা হ মানুহে সজাগ হৈ থাকিব লাগে। বানপানীৰ চিজনৰ এতিয়া যিটো চিজন চলি আছে আমাৰ সেয়া, সেই চিজনত আমাৰ মানুহে বানপানীৰ কাৰণে সজাগ হৈ থাকিব লাগে। কিয় আমাৰ মানুহে সজাগ হৈ নাথাকে। আ কাৰণ কাৰণ কোন কেতিয়া ক'ত আলি ভাঙি ক'ত কেতিয়া বানপানী আহিব! কোনো মানুহে ধৰিবও নোৱাৰে। আৰু কোনো মানুহে নেজানেও। সেইকাৰণে আমাৰ মানুহটোক মানুহ চব সকলো সজাগ হৈ থাকিব লাগে। আৰু বানপানীৰ ফলত আমাৰ বহুতো অপ অপকাৰ হয়। কিন্তু আপুনি উপকাৰৰ কথা কৈছে। কিন্তু উপকাৰো হয়, উপকাৰতকে আমাৰ অপকাৰটো বেছি হয়। উপকাৰ এটাই হয় যে উ মে জীয়া মা ব আমাৰ বানপানীৰ ফলত আমাৰ মাটিত প-পলস পৰে। কিন্তু অপ অপকাৰ আমাৰ বেছি হয়। অপকাৰ এটাই হয় সেই বানপানীত থকা ন-নদীস কলত থকা যিখিনি মেটেকা আছে, সেই মেটেকা খিনি নি আমাৰ পথাৰত প-পৰেগে। আৰু সেই মেটেকাখিনি খিনি হেৰি হয়। সেই তেনেকুৱা।
হয়। মানে কি আপুনি যে ক'লে এতিয়া অপকাৰতকে অ' উপকাৰতকে অপকাৰ বেছি। বেছি হয়। এ যিহেতু মানে কি হয়, এ অপ-অপকাৰ আমাৰ উপকাৰো হয়। যেনে, মানে আমি এতিয়া, আমাৰ এতিয়া ইয়াত যেনেকে আমি প্লাষ্টিকসমূহ বা পেলাই দিছো, বা কিবাকিবি আমি প্ৰদূষণ, মাটি প্ৰদূষণ হোৱা বস্তু বস্তুসমূহ পেলাই দিছো। সেই সময়মতে মানে বানপানী আহিলে উতু উটুৱাই লৈ যায় আৰু অন্য ঠাইত মানে পেলাই দিয়েগে। সেই-সেই তেনেকে মানে আমাৰ জেগাৰ পৰা মানে প্ৰদূষণ, মাটি প্ৰদূষণ হয়। সেইটো এটা আমাৰ বানপানী অপকাৰ উপকাৰেই। এ আৰু মানে কি হয় বান পানী হ'লত মানে আমাৰ যিসমূহ আ উম। নদীত থকা মানে মেটেকা মানে, এতিয়া কি হয় নদীত যদি বেছি মেটেকা কা হৈ যায়। নদীখনতো মানে পানী হুম, পানী পানী মানে এ সেইটো পানী অ ওপৰলে যাব। নোৱাৰে মানে। যিটো প্ৰক্ৰিয়া মানে পানী আৰু আকাশৰ মাজত সেই প্ৰক্ৰিয়াটো ঘটিব। আৰু মাছসমূহো বেছি মেটেকা থকাৰ ফলত মানে উশাহটো নেপায়। সেয়েহে তাৰ ফলত মানে মাছৰো মৃত্যু হয়। হয়। তে সেইকাৰণে মানে কি হয় আমাৰ মানে বানপানী অহাৰ ফলত মানে উটাই নিয়ে আৰু উটাই নিয়াৰ বাবে
অ', আমি আমাৰ এতিয়া আমাৰ এতিয়া উপযুক্ত সময় হৈ গৈছে। মই ইমানতে কলটো অভ্যাস ৰাখিম বুলি ভাবিছো।